অ আছিলো এনেই তুমি কি কৰিছা
মইয়ো আছো ঘৰতে
ময়ো এয়া এনে শুই আছিলো ভাত চাত খালা
অ মই খালো তুমি খালা নাই
খালো এয়া ভাত খাই উঠি বহি আছো এতিয়া
উম মাহতে খবৰ খাতি ভালেই বাৰু মাহতে খালে
খালে
উ আজি তোমালোকৰ ঘৰত যাম ভাবিছো
অ সন্ধিয়া ময়ো ভাবি আছো এপাক ওলাই যাম বুলি স্কুটিখন থাকিলে দুজনী ওলাই যাম দে নহলে পিথাপুৰ ফালে ন
অ মই যাম দিয়া আবেলি যে এপাক ঘূৰি আহিম বহুত দিন ক'তো ঘুৰিব যোৱা নাই
খালি তেল ভৰাব লাগিব ৰ তে তেলেই নাই নি প্ৰথম তেল চেল ভৰাই আমি কাপ বৌ দোকানত যাম তাৰপিছত সেইফালৰ পৰা দুইজনীয়ে গৈ পেলাই সে মোৰ হেৰিখন মানে ভোটৰ আইদিখন উলিয়াব আছে সেইখন উলিয়াই পেলাই দুইজনীয়ে এপাক ঘূৰি পেলাই আৰু গুচি আহিম ন খাই বৈ কিবা এটা অ আকৌ ঋতুস্নাহতৰ ঘৰৰ পৰা লেচু আনিব আছে সেত ধেই লেচু আছে যে
অ ভালেই হ'ব তেনে আজি লেচু খোৱা হৈ যাব লেচু এইবাৰ খোৱাই নাই জানা
অ লিছো খাব লাগিব
আমাৰ ঘৰতো নায়েই ওচৰতো নাই
আমাৰ গাঁৱত লেছুৱে নাই নহয় তেনেকে কে।
উম।
তোমালোকৰ ফালে আছেনে নে নাই?
মাৰ আছে, কিন্তু মই চিনাকি মানুহ নহয় যে নাযাওঁ আৰু খাবলৈ এনে ঘৰৰ ওচৰ মানুহকে ঘৰত নাই আমাৰ ঘৰতো নাই। আমাৰ ঘৰত মানে আৰু বেলেগহে আছে আৰু।
উম। কি-কি আছে তোমালোকৰ খৰত? আম চামটো আছে চাগে ন? আম দিনা আইচ ক্ৰীম খাম হা।
হব দিয়া।
কেঁচা আম খাাম খাই বৰ ভাল লাগে অ', জছ কাটি পেললে ন?
আহি যাবা, আহি যাবা। আজি আম মাকি খাম আৰ তুমি আহিবলৈ লাগে, আকৌ নাহাই আৰু।
যোৱাই নহয় আকৌ ইমান তেনেকে। পঢ়া-চহা এইসোপা ওলাবই মন নাযায় ঘৰৰ পৰা ইমান ন ইমান গৰম। কৰিছে গৰমত আৰু ক'ত নো যাওঁ? মোৰ যে যি এলাৰ্জিক হয় হাত চাত ক
উম।
প্ৰব্লেম। বাকি ফাংচন-চানচন ক'ত-ক'ত গ'লি?
মই। অ', ফাংচন বাৰতে বহুতে টো চালো।
অ'।
আমাৰ গাঁওখনতো মেইন গাওঁখন চালোৱেই। আৰু বাইদেউ নোখৰত গ'লো। লগৰ খিনি ঘৰত গলো।
মইো গ'লো বাৰু তেনেকে বাঘৰৰ মানুহ নিজৰ মানুহজন ঘৰত। বাকী হেৰি মনালীচাই আহিছেনে নাই? সেইবাৰ বাহিৰত আছিল নহয়।
তাই এতিয়া ক'ত আহিব আৰু এতিয়া নাহে তাই আৰু বছৰ পিছত আহিব এতিয়া কাম কৰি আছে। পইচা কেইটামানু গোটাব সেনে কি। কাম বন কৰি। বাকী আমাক মতি আছিলে ফুৰিবলৈ যাবলৈ তাত মানে বহুত ধুনীয়া ন জেগা মহাৰাষ্ট্ৰত। বহুত ডাঙৰ ডাঙৰ মন্দিৰ আছে। বহুত ঘুৰিব লগা জেগা আছে কাৰ তাৰ পাৰ্ক বিলাকো বহুত ধুনীয়া।
আহ দুটাই ভাল লাগে। বাহিৰৰ জেগাবোৰ এনেও ধুনীয়াই হয়। ফুৰিব চাব মন যায় ন বহুত
উম তাতে আৰু মহাৰাষ্ট্ৰ হয়।
মনালিছে যাওঁ থাকোতে তোমালোকৰ ঘলো খুব গৈছিলো মানে তাইৰ লগত ভাল আছিলো যে। তাইৰ লগতে ঘূৰি ফুৰা যায়। এতিয়া ইমান এটা যোৱা নহয় আৰু। হ'লেও তেনেকে নোযোৱাকে নাথাকো বাৰু যাওঁ মাজে মাজে গাওঁত ফালে ওলাই গ'লে
উম মাজে মাজে হে আহা।
অ', তটো মাজে মাজে যোৱা হয় আৰু
উম। আমাং মতিছে তাই কৈছে যে তাই পইচা দিব তোমাক চাবলৈ মাতিছে আৰু জেগা চেগা মা দেউত টামক
হয় নেকি।
আমি গৈছো পইচা পঠালে কি আৰু আমি যাম দেই চামগৈ। ইমান ধুনীয়া জেগা কাৰনো চাব মন নাযায়। আৰু পিছত তু তাই যেতিয়া কাম কৰি আহিব অহা বছৰলৈ তেতিয়াতো এনেও যোৱা নহয় এতিয়া তাই থাকোতেই গ'লে যোৱা আৰু। পিছততো যাব নোৱাৰিম।
উম যাব লাগিব তেনে ন ভালকে ফুৰিবলে অ', মুভি চুভি চাব গৈছ নে নাই মাজতে যে ধুৰন্ধৰ বুলি মুভি এখন উলিয়াইছিলে।
নাই নাই আমই ধুৰন্ধৰ নাচালোঁ
কি চালা মুভি কি কি চালা তোমাৰ নেট পেক চেত পেক আছে নে ক'ত চোৱা চিনমাতে অ মানে হলত চালাগে
অঁ তেজপুৰত আৰু হলত চালোগে
অ তেজপুৰ মইয়ো কালি একেবাৰে দিনটো ইমান ঘূৰি দও ইফালৰ পৰা সিফালে হাত চাত পুৰা বিষ হৈ গৈছেগে স্কুটিখন চলালে বৰ হাত বিষায় অ' আজিকালি এই জিম লৈছিলো যে মাজতে জিমৰ পাছৰ পৰা মানে। মও বিখৰ কৰ
অঁ।
উম।
মই লগৰ খিনিৰ লগত গৈয়ে থাকো বাৰু, চিনেমাখনো চালো বহুত ভয়ো লাগিলে বহুত ভাল লাগিল আৰু।
অঁ। কোন আছে হে হিৰো তাতেই চিনেমাখনত
অক্ষয় কুমাৰ।
অঁ অক্ষয় কুমাৰ।
আৰু হিৰইন জনীৰ নাম নাজানো বাৰু মই, হিৰইনজনীতো বহুতহে ওলাইগে পিছত।
অঁ আক্ষয় কুমাৰ চিনেমাবোৰ ভাল লাগে অঁ। বৰ কমেদি কৰে মানুহটোৱে ন।
বহুত ভাল লাগে।
উম, তাকেইতো ময়ো চিনেমা চোৱাই নাই কেইবাদিনো মোৰ হলত, হলত থাকিয়ে ভাল লাগে ন চিনেমা চোৱা টাইমকন।
উম, বহুত ভাল লাগে।
ভাল লাগে।
বাহিৰলৈ ওলাই আহিব মনেই নাযায়।
অঁ একে সোমা কিন্তু ঠাণ্ডা দিনত আকৌ বৰ ঠাণ্ডাও লাগে, একো বিশেষ কাপোৰ পিন্ধি যোৱা নাযায় যে। ঠাণ্ডা ঠাণ্ডা লাগি যায় মানে। ভালে লাগে বাৰু, গৰম দিন বঢ়িয়া লাগে, গৰম দিনৰ দু কেইটামান বস্তু যাবা আৰু। খেলটো এ হেৰিত বেংকত পইচা উলিয়াব যোৱা, এ টি এম চে টি এমত সোমোৱা। তাৰপিছত এয়া হ'লে চলি থাকা এইখিনি জেগাত ভাল লাগে পুৰা এচি হাৱা লাগি থাকে ন। টো বঢ়িয়া লাগে। চব জেগাত ভাল নালাগে, এইখিনি জেগাত আল নি কতলে ইমান গৰমত যে স্কুলত। বাকলিবোৰ বা বৰ বেলেগ দেই। নমাও আগ তাকে স্কুলৰ পৰা আহি যিটো অৱস্থা হৈ আহো। অৱস্থা নোহোৱা হৈ আহে কাপোৰে কানিয়েকে। উম। লাইট চেট নাথাকি দিনডাল ন। মোৰ যে ইমান আইচক্ৰীম খাব মন গৈছে। আজি দোকানত যাম ভাবিছিলো। তাৰপিছত লাইট চাইতে নাই, মই ভাবিলো আইছক্ৰিম ঠৈ গ'ল ছাগে।
সন্ধিয়াকে পাৰি খাবলৈ, তুমি আহা যদি ভালেই হ'ব দিয়া আহা। আমি ঘূৰাও হ'ব খোৱাও হ'ব।
অঁ ঘূৰিম এতিয়া, আইচক্ৰীম চাইচক্ৰীম খাই দিম ৰ। ভালে লাগিব এতিয়া কি যে ন।
অহ',
কোৱা আৰু।
আৰু কি কবা আৰু।
তুমি কলেজ-কলেজ গৈছা নাই।
অহ', কলেজ নাই আমি। শেষ হ'ল নহয় কলেজ চলে্চ, কলেচ এতিয়া ঘৰতে আছো।
এই হয় নেকি এতিয়া কিবা?
হা
কি পঢ়িছা এতিয়া আৰু কি
এতিয়া পুলটিকেল এতিয়া মই বি এডৰ এন্ট্ৰেন্ঞ্চ দিম, তাৰপিছত ইনে এম এটোও কৰিম লাই ল'ম। কাৰণে পঢ়ি আছো, প পৰীক্ষাও জুলাই মানতে হ'ব তেনেকেই পঢ়িবই লাগিব আৰু। কি কৰিবা। পঢ়িয়ে থাকিব লাগিব আৰু চাকৰি কাৰণে এপ্লাই কৰিছোঁ বি এডো শেষ মানে আছোঁ, দুবছৰ পঢ়ি
নাই, মানে ডিফেন্সত নোযো ৱা নেকি?
ডিফেন্সত মন আছে। মই সেই ভাবিয়েই আছিলোঁ দৌৰিবলৈ, ওলাবা নহ'লে দৌৰিবলৈ! পৰীক্ষা চৰীক্ষা খোপা ভাঙি লওঁক নহ'লে মানে পঢ়াই নহয় অ', বৰ ৰাতি শুৱা দেৰি হৈ যে মোৰ।
উম, এতিয়াতো ষ্টেডিয়ামত বহুত পোৱালি গয়েই আছে বাৰু। আমাইহে যোৱা হোৱা নাই।
উম, আমি জুলাই মোৰ একজামৰ পাছৰ পৰাই দৌৰিম আমি, পুৰা দৌৰিমগে আৰু। তেতিয়াকে দুই-তিনিমাহ ভালকে দৌৰি দিম। ছেপ্তেম্বৰ মানহে হ'ব ইণ্টাৰভিউ।
মই যাম বুলি ভাবিছোঁ, অহা সপ্তাহৰ পৰা দৌৰিব।
আহ প যাবলৈ দেখোন কিিহত কিহত এপ্লাই কৰিছা?
মই ফৰেষ্ট গাৰ্ড আৰু আছাম পুলিচ। তাৰে কিবা এটাতো কৰিছো আৰু, কনষ্টেবল জেলৱাৰ্ড সেকেইটাক কৈ থৈছোঁ।
উম মক
অ বাক বিয়া দিলে।
বাহহঁতেও বাহঁতেৰো দৌৰিছিল কৰিছিলে আগতে মই জানো নহয় সিহঁতক সিহঁতে কৰাইছিলে নাই এপ্লাই
এনেে বিয়া হোৱা আগত বহুতে মাৰিলে ইণ্টাৰভিউ। খালি চিলেক্ট নহলে আৰু,
অঁ
কষ্ট কৰিছিলে যথেষ্ট, কিন্তু এতিয়া কপালতে নাই কি কৰিবা আৰু চিলেক্ট নহ'লে
আ তাকেইতো ময়ো এতিয়া কি হয় আ দিছো বাই এছ আইটো কৰিছোঁ আকৌ আছাম পুলিচত কৰিছো
উম
ইমানো দৌৰিব কৰিবও নোৱাৰো নহয় পঢ়াখিনি বৰতে পঢ়ি আছো দৌৰাডাল সে এতিয়া কি হয় গিয়াত
দৌৰাতো তুমি এতিয়া এদিন প্ৰেক্টিছ কৰিলে নহব নহয়।
কেণ্টিনিওৱাছলি দৌৰি থাকিব লাগিব, অঁ ওলাম দিয়া আমি জুলাই মাহটো একজাম চকজাম গৈ লওক তাৰ খুব দৌৰিম দুইজনী যাম আৰু ন মই স্কুটি লৈ ওলাম তুমিও আহিবা। দুয়জনী জাম তোমাৰ লগৰ চগৰো কোনোবা বান বন্ধুজন লৈ আহিলে লৈ আহিব লগত একেলে গ'ল লগ এটাও হ'ব দৌৰিবলৈ ভালো লাগে
উম যাবও বাৰু মোৰ লগৰকেইও যাব
উ তোমাৰ লগৰ এনী কোন কোন আছে
মোৰ লগৰ নিকটাক চিনি পোৱা
অ তাইো আহিব নেকি
যাব
অ ভালেই হ'ব এতিয়া ন মই ফালে ঋতুস না মোৰ লগৰ এজনী আছে তাই লৈ আহিম
অ আৰু দেই কিবাজীও আছে কিন্তু দৌৰি কিন্তু দৌৰি আছে বাৰু মই হে যোৱা নাই ্ চনা বুলি কয় তাই আছে ধৰ্শনা
অ ব্ৰিটিষ্নাও দৌৰিব আহে নেকি
অ ীতিশ নাম আহে অ
অ লগৰে হ তাই চিনি পওঁজী অ তাইতো হায়াৰ ছেকেণ্ডেৰী দিলে ন পৰীক্ষা
উ দিল দিলে
কলটো মনালিচা লগৰ আছিল তাই তেতিয়া মনালিচা কৰে তাই চিনাকি কি হৈছিলো মানে বহুত ভাল আছিল ছোৱালীজনী দেই
ভালে হয়
উম
তাই এতিয়া বি এ নপঢ়িলে বাৰু এতিয়া ঘৰতে
অ ইনষ্টাগ্ৰামৰ ৰিল-চিল দেখোঁ। ত
উ তাই পুৰা মেচিন চলাব জানে কাটিং শিকিলে বোলা এয়া আৰু ঘৰতে আৰু কাপোৰ চাপোৰ চিলায় তাৰপা, তাই উপাৰ্জন এটা হৈ আছে আৰু নিজৰ খৰচটো ওলাই আছে।
অ বাদেই ন। এনেকুৱা হৈ থাকি
উম। আকৌ ইণ্টাৰভিউ মাৰি আছিলে তাই। দৌৰিব‌ও আহিয়েই থাকে। কে।
ভালেই গল মোৰ।
উম।
তোমালোকৰ গাঁৱত ল'ৰা, বহুত লৰাই চাগে চাকৰি-টাকৰি পাইছে ন এইবাৰ পুলিচত।
তোমালোকে গম পাইছাই
উম শুনিছোঁ। বহুত ওলাইছে কথাটো। উম।
অ আমাৰ আন দহটা মানে পায়েই গ'ল ছা চাকৰি।
অ, গাঁৱত দেখোন লৰাই নোহোৱা হল আৰু ন। চাকৰি কৰি কৰি চবেই পালেই।
কিছুমান গৈছে পুলিচত। উম। কিছুমান এতিয়া পুলিচত পালে। কিছুমানে আকৌ ফৰেষ্টত পালে। কিছুমানে কামাণ্ডো। বহুত জ্বালা লাগে। কেইবাটাও পালে।
শদিয়া ভালেই। চবেই চাকৰি পাব লাগে ন। বিজেপি চৰকাৰ দিনতে চাকৰিটো ল'ব লাগিব আৰু। নহলে আৰু পিছত
অহ, কৈছা হেনে
বহুত ভাল সুবিধা দিছে আৰু। মামাই।
অ টো। মামা যে পিঠাখোৱাত আহিছিল, চাবলৈ গৈছিলা?
মামাক চাবলৈ নাযাবানে আৰু। আমি ফুল-চুলো ছটিয়াইছোঁ।
অ। আমিও গৈছিলো।